অ।
হয়, উম-উম শুনিছো, শুনিছো। কি কৰিছ?
অ, এই অলপ এনে শুই আছিলো, অলপ শুই উঠিছো।
আহ মইও আছো এনেই। বাকী খবৰ-খাতি ভাল?
ভালেই, ভালেই।
অ মই বোলো আজি অলপ গছ-গছনি ৰোপনৰ ওপৰত কথা পাতো। অলপ
হয়, হয়, হয়।
এইটো গছ-গছনি, গছ-গছনি বুলি ক'লে আমাৰ পৰিৱেশৰ কাৰণে অ অত্যন্ত প্ৰয়োজনীয়। যাৰ যাৰ বলতে নেকি আমি আমাৰ মানুহৰ লগতে বিভিন্ন উদ্ভিদ, গছ-গছনি ইত্যাদি অ এটা আমি এটা আমাৰ সন্তুলিত পৰিৱেশৰ আমি এটা যি বিৰাজমান হৈ আছে সেই গছ-গছনিৰ বলতেই হৈ আছে।
হয়, হয়।
আৰু গছ-গছনিৰ বলতে আমি মানুহৰ লগতে বিভিন্ন জীৱ-জন্তুও জীয়াই আছো।
উম, গছ-গছনি বুলি কলে আৰু তাকেই যিহেতু গছ-গছনি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু গছৰ পৰা আমি অক্সিজেন পাওঁ তাৰ অবিহনে জীৱনৰ অসম্ভৱ, আৰু মই ভাবো কেৱল অক্সিজন নহয় গছে মানে ফল-ফুল লগতে গাত ঔষধ আৰু লগতে আমাৰ মানুহক চাহ দি বহুত উপকাৰ কৰে আৰু গছ- গছনি থাকিলেহে পৰিৱেশ সুন্দৰ হব আৰু বায়ু বহুত বিশুদ্ধ হ'ব।
হয় ঠিকে কৈছা তাৰ উপৰিও এতিয়া পৰিৱেশৰ কথা কব গলে এটা অন বয়স্ক গছে আহ নাইকমেও চাৰিজন মানুহৰ কাৰণে অক্সিজেনৰ যোগান ধৰে -যোগান ধৰে তাৰ উপৰিও বায়ু পৰিষ্কাৰ কৰে এতিয়া ধূলি, ধোঁৱা, কাৰ্বন- ডাই- অক্সাইড শোহি লয় বায়ু সত কৰে আৰু তাৰ লগতে উষ্ণতাও কমাই যি হিচাপত আমাৰ আহ যি হিচাপে আমাৰ গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই আছে, আহ ফলস্বৰূপে আমাৰ মানৱ সমাজৰ কাৰণে বহু কষ্টকৰ এটা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে ফলত আমি বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হৈ আছে সেইকাৰণে মই ভাবো যে গছ -গছনি ৰুৱাটো অত্যন্ত প্ৰয়োজনীয়।
হয়, হয়, হয় সেইটো হয়। আৰু গছ থাকিলে অলপ গৰমতটোও কম অনুভৱ হয় আৰু জলবায়ুৰ ভাৰসাম্য বজাই থাকে, বৰষুণ হোৱাটো মানে গছৰ ভূমিকা আছে বুলি কোৱা দিয়াচোন আৰু ব বন্ধকসকলে বৰষুণৰ পৰিমানো কমিব পাৰে।
হয়, তাৰোপৰি ৰূপ কমাই এতিয়া সত্ৰ বায়ুৰ বাবে আমাৰ আহ বিভিন্ন ধৰণৰ যি বেমাৰ থাকে যেনেকে উদাহৰণ হিচাপে এতি যেনেকৈ হাঁফানি বেমাৰ আছে, কাহ আছে, এলাৰ্জি ইত্যাদি বেমাৰ এই বা ইত্যাদি বেমাৰৰ কাৰণেও আমাৰ আহ শুদ্ধ বায়ুৰ প্ৰয়োজন হয় আৰু এই শুদ্ধ বায়ু আমি গছ- গছনিৰ পৰাই পাওঁ তাৰ ওপৰি আমাৰ মানসিক শান্তি প্ৰদান গছ- গছনি এতিয়া চাৰিওফালে যেতিয়া সেউজীয়া পৰিৱেশ এটা দেখিবলৈ পাওঁ, সেউজীয়া বাতাবৰণ এটা দেখিব দেখিবলৈ পাওঁ, ফলস্বৰূপে আমাৰ মানসিক শাস্তি আহ মানসিক যি শাস্তিত ভুগি থাকে মানুহে সেই মানসিক শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়, আৰু এটা মানসিক শান্তি লাভ কৰে
হয়, হয়। ঠিকেই আছে কিন্তু মই ভাবো আজিকালি মানুহবোৰে ইমান গুৰুত্ব নিদিয়ে গছ-গছনিৰ ওপৰত এনেকুৱা গুৰুত্ব দিয়া মানুহ খুব কম আছে বহুসংখ্যক লোক এনেকুৱা আছে যিসকলে উন্নয়নৰ নামত বহুতো গছ-গছনি কাটি পেলাইছে ইয়াৰ ফলত মানে হৈছে কি বনাঞ্চলবোৰ কমি গৈছে য'ত মানে বন্যপ্ৰাণীবোৰে তেওঁলোকৰ বাসস্থানবোৰ হেৰাইছে আৰু এইবিলাকৰ কাৰণে গ্ল'বেল ৱাৰ্মিঙো হৈছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাই গৈ আছে দিনক দিনে আৰু জলবায়ু পৰিৱৰ্তন হৈ আছে। সেইটো কৰিব নালাগে, আমি হয়, আমি উন্নয়ন কৰিব লাগে কিন্তু গছ- গছনি ক্ষতি কৰিব নালাগে গছ -গছনি আমি যিমান পাৰো সিমান ৰুব লাগে। আৰু মানুহে বিশ্ব পৰিৱেশৰ দিনাখনে ল গছ -গছনি ৰোপন কৰে সেনেকুৱা হব নালাগে মোৰ মতে প্ৰতিজন ব্যক্তিয়ে যদি আমাৰ দেশৰ প্ৰতিজন নাগৰিকে সংকল্প লয় যে মই নিজৰ মোৰ জন্মদিনা দিনৰ দিনাখনো গছ -গছনি লগাম। তেতিয়াহলে হয়তো পৃথিৱীৰ যিখিনি ক্ষতি হৈছে গছ- গছনি কটাৰ ফলত সেইখিনি পূৰ হব বুলি
হয় তুমি ঠিকে কৈছা। তাৰ উপৰিও এতিয়া গছ- গছনি আহ ৰোপন বুলি কলে বিভিন্ন ধৰণৰ ঔষধজাতীয় গছ -গছনি আহি পৰে এতিয়া উদাহৰণ হিচাপে নিম, তুলসী, অৰ্জুন আদি গছৰ পৰা আমি বহুতো ধৰণৰ আহ দৰব আমি প্ৰস্তুত কৰিব পাৰো যাৰ ফলত আমাৰ মানৱ সমাজৰ বহুতো কল্যাণ হৈ আছে গতিকে লগতে আহ গছ -গছনি বিভিন্ন ধৰণৰ যি প্ৰদূষণ আমাৰ বায়ুত থাকে সেই প্ৰদূষণো ৰোধ কৰা সহায় কৰে আৰু গছ -গছনি আৰ্থিক লাভতো সহায় কৰে, এতিয়া উদাহৰণ হিচাপে ক'ব ফল-মূল পোৱা যায় সেই ফল -মূল খিনি মানুহে আহ বেচা- কিনা কৰে লগতে আৰ্থিক লাভৰ এটা যি লাভ সেই লাভৰ দ্বাৰা তেওঁলোকে আহ, লাভ লৈ নিজৰ ঘৰখনো চলাই লব পাৰে লগতে গছ -গছনি আমি বিভিন্ন ধৰণৰ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা আমি সামগ্ৰী তৈয়াৰ কৰিব পাৰো যেনে বিচনা হৈ গ'ল, টেবুল হৈ গ'ল, চকী হৈ গ'ল সেই কাঠ বোৰ আমি গছ -গছনিৰ পৰাই পাওঁ। আৰু লগতে বিভিন্ন ধৰণৰ যি আমাৰ সজুলি বিভিন্ন ধৰণৰ আমাৰ খেতিৰ যি নাঙল হৈ গ'ল, আমাৰ মৈ হৈ গ'ল এইবোৰো আমি গছ -গছনিৰ যি কাঠ থাকে তাৰ পৰাই আমি লাভ কৰো। গতিকে মই ভাবো যে গছ-গছনি আমাৰ মানৱ জীৱনৰ এটা আহ, এনেকুৱা এটা অংগ জাক নুই কৰি কেতিয়াও মানৱ অ, সমাজে চলিব নোৱাৰে।
হয়, হয়, হয়। আৰু মই ভাবো চৰকাৰৰ লগতে সাধাৰণ মানুহৰ সহযোগিতাৰো অতি প্ৰয়োজন। আৰু বিদ্যালয়-মহাবিদ্যালয়ত আমাৰ মানে সমাজত আৰু সমাজত মানে বৃক্ষ ৰোপন অভিযান হোৱাটো উচিত মানে। যিজন মানুহে বছৰেকৰ অন্তত হ'লেও এটা গছ ৰোপন কৰাৰ সংকল্প লব লাগে মানে, তেতিয়াহে ভৱিষ্যত প্ৰজন্মৰ মানে গছ- গছনি সং পৰিৱেশ সংৰক্ষণ কৰিব পাৰিব আৰু। আৰু যিহেতু গছ -গছনিয়ে মাটি, মাটিৰ ক্ষয় ৰোধ কৰাতো সহায় কৰে। আৰু নদী আৰু পাহাৰীয়া অঞ্চলতো সংৰক্ষণতো গছৰ মানে ভূমিকা ডাঙৰ, গতিকে এইয়াই আৰু আৰু কৃষি ক্ষেত্ৰতো মানে গছবোৰে পৰিৱেশৰ ভাৰ সময় বজাই ৰাখে দেই
আহ, হয় ঠিকে কৈছা আৰু গছ -গছনি এটা গছ- গছনি বুলি ক'লে আমাৰ দৈনন্দিন আমি বহুতো বস্তু আমি গছ -গছনিৰ পৰা লাভ কৰো। কিন্তু মই এটা কবলৈ কথা ক'বলৈ বাধ্য হৈ পৰিছে যে আমাৰ মানৱ সমাজে গছ- গছনিৰ ওপৰত অকণো আহ মানে লক্ষ লক্ষ্য নকৰে আৰু দিনক দিনে যি গছ -গছনি কটাৰ যি পৰিমাণ সেই পৰিমাণ বাঢ়ি বাঢ়ি গৈ ফলস্বৰূপে আমাৰ পৰিৱেশৰ বহুতো বহুত বেছি ক্ষতি হৈছে এতি উদাহৰণ হিচাপে ক'ব গলে অক্সিজেন মাত্ৰা দিনক দিনে কমি আহি আছে, বায়ু প্ৰদূষণৰ দিনক দিনে বাঢ়িছে আৰু লগতে গোলকীয় উষ্ণতা যি গোলকীয় উষ্ণতা হাৰ দিনক দিনে বাঢ়ি আহিছে। লগতে আমাৰ যি খেতি- বাতি খেতি বা আমাৰ বিভিন্ন ধৰণৰ সমস্যাই মানে এটিয়া দেখা দি আছে উদাহৰণ হিচাপে এইবিলাক বহুত বৰষুণ কমি আহিছে গছ -গছনি বেছিকে নাথাকিলে বৰষুনো কম পৰিমানে হয় যাৰ ফলত নেকি আমাৰ খেতি খেতি - বাতিত ইয়াৰ প্ৰভাৱ পৰে। আৰু লগতে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে, এতিয়া নদী কাষৰীয়া অঞ্চলবোৰত মানুহে গছ- গছনি কাটি বিভিন্ন ধৰণৰ ঘৰ ডাঙৰ -ডাঙৰ বৃহৎ অত তালিকা বনাব ধৰিছে যাৰ ফলত এ নদীৰ কাষত থকা মাটিৰ গঢ়া খহনীয়া হৈ হৈ ত তা বিত পৰিমাণৰ আহ মাটিও আমাৰ লাহে -লাহে আমি আহ ভূমিস্খলন হৈ লাহে -লাহে মাটিবোৰ কমি- কমি আহি আছে।
হয়, হয়, হয়, আৰু মই ভাবো গছ কটাৰ প্ৰয়োজন হলেও তাৰ সলনি নতুন গছ ৰোপন কৰিব লাগে তেতিয়াহে পৃথিৱী সেউজীয়া আৰু সুন্দৰ হৈ থাকিব দিয়াচোন। আৰু সেউজীয়া পৰিৱেশে মানুহৰ মনটোও ভাল ৰাখে এই গছ -গছনিবোৰ হৈছে আমাৰ জীৱনৰ প্ৰকৃত বন্ধু ক'বলৈ গলে হেল্ল' সেৰ শিশুসকলক সৰুৰে পৰা গছৰ গুৰুত্ব শিকাব লাগে আৰু যে গ গছ নাথাকিলে মানুহৰ আৰু জীৱ জন্তু বিপদত পৰিব। এইবোৰ যদি আমি শিশুসকলক শিকাও তেতিয়া ভৱিষ্যত প্ৰজন্ম